নমস্কাৰ
কি কৰি আছা।
মই আছো ৰবা এনেই। ফোনে চাই আছিলো তুমি।
মই এনেই খোজ কঢ়ি আছো ঘৰতে কি কৰিম আৰু। হয় বাকী খবৰ ভাল নে? মই এনেই খোজ কঢ়ি আছিলোঁ।
তোমাৰ কেনেকুৱা, আছো আৰু।
অ মোৰো ভালেই ৰবা। শুনি আছা নে। শুনিছা।
শুনিছা।
অ শুনিছোঁ দিয়া কোৱা।
হ'ল আৰু। সেই কি বুলি কয় তোমাৰ পিছে
শুনিছা নে।
অ কোৱা কোৱা কি কৈছা।
পিছে কাতি বিহু আহিলে আৰু।
অ আহিলে ন তাকে বেছি দিন নায়ে আৰু। অ ভাল পাওঁ মই চব গোটেই কেইটা বিহুৱে ভাল লাগে বাৰু। গোটেই কেইটা নিজ নিজৰ নিজৰ সেয়া মানে
কাতি বিহুত যে মানে খেতি বোৰৰ কাৰণে যে চাকি জ্বলাই যে খেতি বোৰত
চাকি জ্বলাই সেইটোৱে।
আৰু তুলসী গুৰতো যাই চাকি দিয়ে। মই সেইটো মানে তুলসী গুৰত চাকি দিয়াটো মই বহুত ভাল পাওঁ। তুলসীৰ গুৰত মইয়ে চাকি দিও মানে সেইটো বস্তু মোৰ বিৰাট ভাল লাগে।
অ' হয় নেকি?
অঁহ'।
ভালে ভাল ভাল ভাল লাগে। বাকী গোট গোটেইকেইটাই বিহুৱেই ভালে লাগে বাৰু!
অঁহ'।
উম'।
শুনি আছা? অ' এইবাৰ আহিছে দিয়া কোৱা। কি কৈ আছিলা?
শুনিছা?
শুনিছা?
অ' অ' শুনিছো, এতিয়া কোৱা।
অ' শুনিছানে বোলো?
অ' অ'।
তোমাৰ উম বিহু তাকো দূৰ্গা পূজা আহিলেই আৰু। বেছিদিন নাইয়ে।
হেল্ল'!
কিবা হৈছে নেকি শুনা নাই শুনিছা শুনিছা? অ'
অ' শুনিছো। অঁহ' বাকী নাই খোৱা ৰ'বা! বনাই বনাইহে আছে।
বনাই আছে।
অ' বনাইহে আছে ৰ'বা।
কি বনাইছে পিছে?
আজি পনীৰে বনাইছে। পিছে দূৰ্গা পুজা আহিলে মই সেইটোও কৈ আছিলো।
অ' সেইটোৰ কাৰণেতো মই বহুত অপেক্ষ ক্ষা কৰি আছো। অ' বহুত ভাল লাগে বিশেষকে মই নতুন ন নতুন কাপোৰ ল'ব পাৰি যে।
এ সেইটো সেইটো কাৰণে মোৰো ভাল লাগে, ছোৱালী মানুহৰ আৰু সেইটোৱেই ন। কাপোৰ পাম নতুন, আৰু দামী দামী কাপোৰ দিব এতিয়া। ভাল লাগে আৰু এনেতো এনেকে লোৱা নাযায় বাৰু। মানে বিহু বুলি লোৱা যায়। আমাৰ এতিয়া, অ' অ' বহাগ বিহুত যে কাপো কাপোৰ দিয়ে যে বেলেগেও যে দিয়ে সেইটো বহুত ভাল লাগে।
অ' তাকেইটো!
বাকী লাৰু-পিঠা ভাল পোৱা নে তুমি?
অ' অঁহ ভাল পাও, মই লাৰু তেনেকে ভাল নাপাও দেই। পিঠা ভাল পাওঁ আকৌ। তেনেকুৱা নাৰিকল পিঠ
নাৰিকল লাৰুটো মোৰ বহুত ভাল লাগে আৰু তোমাৰ আৰু লাৰু নাৰিকল যে মিক্স কৰি এনেকে বনাই। সেইটো মই বহুত ভাল পাও মানে, সেনেকে আমাৰ বনাই থাকে। মানে বেলেগ নবনালে সেইটো বনাবই লাগিব, পিঠা আমাৰ কোনেও নাখায়। মাৰ বাহিৰে বাকী অ চুজি লাৰুটো মানে দাদাও বহুত ভাল পায় মইও বহুত ভাল পাওঁ তেনেকে বনাই দুইটাৰ কাৰণে আমি দুটাই শেষ কৰো মানুহৰ কাৰণে মানে নাথাকে মানে আমি দুটাই শেষ কৰি দিওঁ ইমান ভাল লাগে তেনেকুৱা তুমি পিছে তেনেকে কি ভাল পোৱা
এ মই মই নাই দিয়া এনেকে মানে উম চলি যায় আৰু চববোৰ আৰু ভাইটি অ ভাই টিয়ে লাৰু ইমান ভাল পাই নাৰিকলৰ লাৰু ন বনাই পেলাই বেছি দিন নাযায় নাযায় শেষ হৈ যায় মায়ে কয় আলহীক দিব বনাইছো ইমান খাব নালাগে এটা এটা সি মানে বহুত ভাল পায় মানে বহুত খাই আৰু দিনটো মায়ে কৈ থাকে পেট বিষাব। কিবা হ'ব ইমান নাখায়। তথাপি সি নুশুনে মানে খাবই আৰু ইমান বেছি ভাল পায় হে।
অ মোৰো এনেকে মানে চুজি লাৰুটো বনালে মানে নাৰিকলৰো খোৱা যায় কিন্তু ইমান নহয় কি চুজিৰ লাৰুটো বনালে যিমান। খাও এতিয়া মানে বৌহত হতৰ ঘৰৰ পৰা এইবাৰ কিবা আছিলে নেকি, আহোতে এনেকে চুজি লাৰু নহয় নাৰিকলৰ লাৰু দি পঠাইছে মইয়ে আধা শেষ কৰিছো।
উম হুম হুম।
খাইছে তেনেকে মানে লাৰু হলে হল। উম মই বহুত ভাল পাওঁ লাৰুটো অ। তিলৰ পিঠাটো কিন্তু নাখাও আৰু তোমাৰ এই যে তেলত দিয়া পিঠা এটা বনাই যে। যে ঘিলা পিঠা সেইটো মানে ভাল পাওঁ এইটো।
ভাল পোৱা ন অ। আৰু ঘিলা পিঠা যে বনাই সৰু সৰুকে যে ঘিলা পিঠা বনাই টো মই বহুত ভাল পাওঁ আৰু এইটো মিঠাইত যে গুৰ মিঠাইত যে জুবুৰাই থয় যে। মানতি হেৰি হেৰিত সেনেকে বহুত ভাল লাগে।
অ সেইটো মানে মই ডাঙৰ এইটো নাৰিকল পিঠা আৰু তিলৰ পিঠাটো নাখাওঁয়েই তোমাৰ এইটো পিঠা কিন্তু মোৰ বহুত চলে মানে ইয়ে গুৰত দি কিনে যে থৈ দিয়ে জুবুৰাই থয় যে সেইটো মই বিৰাট ভাল পাওঁ। ঢিলা হৈ থাকে ন বহুত ভাল লাগে।
উম উম তাকে মইও ভাল পাওঁ সেইটো। আৰু ইমান অসমীয়া তোমাৰ অসমীয়া সেয়া সকলে কিমান বস্তু আছে তোমাৰ বনা বনাই যে মাঘৰ বিহুত। পিঠা হওক লাৰু হওক আৰু কিমান কিবি হি হি আৰু সান্দহ সান্দহ গুৰি
সান্দহ খুন্দে ন সান্দহটো মই মানে তাতে খুন্দিলে মই ভাল। মানে সেইটো মই এ মানে এদিন বা দুদিন এনেকে খাব পাৰো কিন্তু মই মানে। ইয়াতে ঘৰতে এনেই সেনেকা নকৰি কিনে যদি নৰ্মেল কে বনাই। সেইটো মই বেছি ভাল পাওঁ মানে। ইয়াতে মানে। অ ইয়াতে খুন্দি কিনে এনেকে কৰিলে, মই বেছি ভাল পাওঁ।
অ অ
মানে তোমাৰ এই গুড়া গুড়া যে থাকে সেইটো মই ভাল নাপাওঁ চাউলটো যে অলপ। ৰৈ যায় যে সেইটো বস্তু ভাল নালাগে মানে পুৰা মিহি। ঘি হ'ব লাগে মোৰ তে তেতিয়া বেছি ভাল লাগে খাই আৰু তাতে তুমি গুড় দিবা ইমান। ধুনীয়া লাগে খাই সান্দত গুড় দি কিনে।
ঘৰত চাহেৰেও খাই সান্দহ গুড়ি মই আক ভাল নাপাওঁ মই গাখীৰেহে বেছি ভাল লাগে মোৰ। গাখীৰ আৰু সান্দহ গুড়ি খাৰ সানি খাওঁ উম। উম অ অ মাত
চাহৰ লগত ভাল পাওঁ মইয়ো চাহৰ লগতে ভাল পাওঁ মো গাখীৰৰ লগত দিলে মই বেয়াহে পাওঁ কিন্তু হ'লেও কেতিয়াবা দিয়ে মানে
উম উম
আমাৰ দাদাই এনেকে খায়। তোমাৰ সান্দহটো মানে গাখীৰৰ লগত খাই অ সে চবতে গাখীৰ লাগে
হে হে হে হে হে আৰু আমাৰ মা এটা সেয়া বনাই মাঘৰ বিহুত চিৰা চিৰা কিবা বগা বগা ভা ভা জে নে কিয়ে কৰে কিবা নাৰিকল চিৰাটো ভাল লাগে এনেকে কিবা বনাই
টো বনাও সেইটো কেতিয়াবা বনাই টো মানে বেছি নবনাই আমাৰ কাৰণ আমি এই নাৰিকল লাৰুৰ নিচিনা এনেকে শেষ কৰি থৈ দিওঁ
শেষ হৈ যায় অ
অকল বহুত লাগে ন তোমাৰ মানে চাৰিটা, পাঁচটা দিলেও তোমাৰ অলপ হয় একদম অলপ এটা বাতিও নহয় মানে তেনেকুৱা সেইকাৰণে মানে বেছি নবনায় অলপ বনাই অলপ বনালেও দুদিনত শেষ হৈ থাকে মানে ইমানে ভাল লাগে সেইটো খাই মানে বহুত খোৱা যায় আৰু মানে ঘৰত গম নোপোৱাকে খাব লাগে নহ'লে গালি খাম ত সেনেকে খাওঁ আৰু পিছত গালি খাওঁ বাৰু সেইটো
অ আৰু কটা নিমকিও বনাই সেইবোৰ সেইটো টাইমত মানে মাঘৰ বিহুৰ টাইমত কিমান কি বস্তু থাকে ঘৰত একদম কটা নিমকি বনাব কিবা বনাব বহুত কিবা কিবি বনাই আৰু
মাঘৰ বিহুত মানে এইটোও মানে চবে মিলি কিনে এনেকাে মামাহঁতৰ ঘৰতে এনেকে সান্দহ খোন্দে লাৰু লাৰু পিঠা এনেকে তাতে বনাই লাৰুটো বাৰু ঘৰত বনাই অ মিলি কিনে বনালে চবেই নি চবৰে মানে সহায় কৰে ত' সেনেকে মানে কৰিলে ভাল আৰু ঢেঁকি দিব নোৱাৰি ঢেঁকি দিব বহুত কষ্ট হয় আমি
কিত টাইমত ভালো লাগে মানে গোটেইবোৰে একেলগে কথা পাতি পিনে ঢেঁকি‌ দিয়া যায় গোটেই খিনিকে সেইকেইটা দিন একেলগ হোৱা যায় আৰু চব বোৰ
নাযায়
তাকে
আৰু হাঁহি, ফুৰ্তি কি ভাল লাগে আ
আৰু এইবোৰতো মিলি জুলি বনাব লাগে ন কাৰণ এ এটাই বনালেতো নহ'ব ইমান লাৰুৱে হওঁক বা পিঠাই হওঁক
তোমাৰ অ এটাই ঢেঁকী দিব লাগিল এটাই লাৰি দিব লাগিল লাৰুটো বাৰু ঘৰতে এনেকে বনাব পাৰি সেটোত বাৰু বেছি কষ্ট নাই সেইটো বাৰু মই মা মিলি কিনে এনেকে বনাও ঘৰত তোমাৰ কিন্তু মানে পিঠা, লাড়ু মই ঢেঁকী দিবৰ বেয়া পাওঁ এইটো বহুত কষ্টৰ কাম আৰু বহুত মানে বহুত সেই লাগে বহুত ভাল নালাগে কিবা এটা মানে বহুত ওজন থাকে ন দাঙিব নোৱাৰি আগতে মানে সৰু থাকোতে মানে টো এটা চখ আছিলে আমাৰ কি মই ঢেঁকি দিম মই ঢেঁকি দিম যেতিয়াৰ পৰা মানে জানা হলো ন মই মানে নাযাওৱে পিঠা বনোৱাৰ সময়তে মই তাতে নাযাও অকলে কৰিব দিওঁ সিয়াত তে যেনেকে কৰে
অ আৰু তোমাৰ মোৰ ঢেঁকীৰ নামটো ললে মোৰ এইটো যে কাহিনীটো তেজীমলাৰ যে হাতখন খুন্দি দিয়ে
অ অ অ
সেইটো মন সেইটো মনলে আহে তাকেইতো মাক মাকে মানে কুৱা মাহী মাকে এনেকুৱা হাত খন খুন্দিলে, ভৰি খুন্দিলে, মাথাটো খুন্দিলে অ মা সেই সেইখন চালে যে মোৰ কিবা কিবি লাগি যায় একদম অ বহুত দি ছিলে এতিয়াও কেতিয়াবা কেতিয়াবা দিছিল এতিয়াতো টিভি চোৱাই নহয় বাৰু বাত চাইছি লোঁ আৰু আগতে বহুত ভাল লাগে চাই পেলাই, সেনেকে কি কৰে বা ৰে ইমান কষ্ট দিয়ে ছোৱালীজনী।
নাই মই সেইখন চাই পোৱা নাই। চিলনী জীয়েকৰ সাধুখন চাই পাইছো।
এই তেজী এইখন চাবা তুমি বহুত ভাল লাগে। সে হাতখন মানে দিব দিয়ে এনেকে ঢেঁকী এজনে দিলে এটাই উ উলিয়াই থাকিব লাগে ন সেইবোৰ
অ তাইক ওলাব দিয়ে, অ শুনিছো মান
দি পেলাই শুনি পঢ়ি অ কিতাপো থাকে ন কিমান
অ সা মানে সাধুখন তোমাৰ পঢ়ি কিনে তোমাৰ মানে নিজে ভাবি ল'ব পাৰি কেনেকুৱা মানে আছিলে এইটো।
আৰু এনেকে চিনেমাও ওলাইছে যে এ ছবি ওলাইছে তাক কে ভাল সেয়া কৰে অভিনয় কৰে উম। ভাল অভিনয় কৰিছে মই সে চাইছিলো মানে তাক সেনেকে।
হ মই তেনেকে মানে আগতে চাইছিলো। কিন্তু মানে কেতিয়াবা বেয়াই লাগে কেতিয়াবা মানে চাবই নাপাওঁ আৰু কে তিয়াবা মানে দি থাকা নহয় চাই থাকো লাইক গুচি যায় ত সেইটো মানে অলপ দিগদাৰ হয়। ত আৰু এতিয়াতো আৰু চোৱা নাযায়ে।
অ এতিয়া টাইমো নাপায়, সময়ো নাপায় তাকেতো।
অ তাকে পিছে আৰু আমাৰ মানে কাতি বিহুত তোমাৰ এইটো কি আছিলে তুলসীৰ ঘূৰি ঘূৰি কিবা যে এনেকে মাৰিব আহে ল'ৰা-ছোৱালী বোৰে, আগতেতো আমাৰো এনেকে গৈছিল আৰু অহ মহ অহমহৰ টাইমত তোমাৰ আমাৰ এইটো কেটলি পিঠা টো বনাই মান মানে আহিলে এনেকে দিয়ে ইমান ভাল লাগে, আৰু সেই সেই পিঠাটোতো মোৰ মানে একদম প্ৰিয় আৰু। একদম মানে বাকী একো নালাগে সেইটো খাই অ কেটলিৰ মুখত দিয়া পিঠাটো মোৰ একেবাৰে মানে প্ৰিয়। আৰু এই ৰাস চলিলে যে আমাৰ ইয়াতে ৰাস চলিলে তাতেও থাকে ন চাহ আৰু টেকেলি পিঠা।
উম।
আৰু এটা পিঠা বনাই তোমাৰ কলপাতত।
অ সেইটোও ভাল লাগে অ আমাৰ কবলে গলে ইমা পাইছো পাইছো ভাল লাগে। আমাৰ কবলে গ'লে ইমান বস্তু আছে ন চাবলে, ঘৰ চব ঘৰচীয়া একো অপকাৰ নকৰে।
অ, ঠিকেই।
তাক ভাল লাগে এইবোৰ মানে, আকৌ বহুত আছে আৰু এনেকুৱা খাবলৈ। গিয়া।
সয়াই কিন্তু আজিকালিৰ আৰু ল'ৰা-ছোৱালী বোৰে এইবোৰ বস্তু ভাল নাপায় নহয়, তোমালোকৰ ফাষ্ট ফুড লাগে। অ, এই চবে লাগে, আমি আগৰ দিনৰ বস্তু ইমান ভাল পা পাইছিলো আৰু আগৰ দিনৰ বস্তু বোৰ জুতিটোয়ে বেলেগ। মানে, ইমান ভাল লাগে আৰু আমাৰ ইমান বস্তু আছে।
আজিকালি তোমাৰ শাক-পাচলিও ভয় লাগে, কিমান কি মিক্স দিয়ে ন, এইবোৰ। ঔষধ পাতি বা ডাঙৰ কৰিবলে বা কিবা। মানে বেলেগ বস্তুতটো বাদেই দিয়া, শাক পাচলিয়ে নোৱাৰি, একো মানে আজিকালি ভাল নহয় আৰু বাহিৰৰ পৰা কিনা।
তাকে মানুহবোৰৰ সেইবোৰ খালেও, আজিকালি বেমাৰ। হয় এনেকুৱা হৈছে এতিয়া। অ, এইবোৰ খালেও হয়। মানে ইয়াতে ইমানে হেৰি মিলাই তোমাৰ
জলদি, জলদি হ'বলে এনেকুৱা আৰু
অ,
কি কি যে নকৰে, মানুহবোৰে সঁচাকে মানে।
এইবাৰ কি কৰিম বুলি ভাবিছা, দুৰ্গা পূজাত?
অ, দুৰ্গা পূজাত বিশেষ একো এতিয়ালৈ ভবা নাই। টাইম আছে বাৰু। অ, অ, তাৰ পিছত ফুৰিব যাব লাগিব। তাকেতো অ, মানে কাপোৰ ল'ব লাগিব ওলাই অ, সেইটোৱেইটো চাবলে।
তে, ছোৱালীয়ে এনেকে যাব লাগিব আৰু।
সেইটো যাম দিয়া, ভাল লাগিব এই আৰু ওলাই যাম অকণমান কা নতুন কাপোৰ পিন্ধি
অলপ এবাৰ অলপ দূৰ মানত যাম আৰু ইয়াৰ আগৰবাৰটো মই যাব না পালো এইবাৰ যাম আৰু।
উম, আমাৰতো ইয়াতে চোৱা যায়, সেনেকে। যোৱা নাযায় বাৰু আৰু ওলাওঁতে, মেলোতে দেৰিয়ে হৈ যায়। মানে এই আহিবই হয় ঘৰ। বেছি টাইম থাকিবই নাপাওঁ, বাৰ জলদি যাব লাগিব।
তোমাৰ বহুত টাইম লাগে, কিবা কৰি থাকা? অ, হ'লে মানে এনেকে, অলপ সোনকালে কৰি বা আমি মানে এইবাৰ আমি, চিত্ৰিত যাম।
অ, হ'ব দিয়া।
ঢাৰাফালে এনেকে, পূজা চাবলৈ যাম। দূৰত যায়ে পোৱা নাই এতিয়া অ, গাড়ী লৈ যাব পাৰিম ন, এতিয়া। অ, এইবাৰ বঢ়িয়া লাগিব, আমি দুটাই যাম। বেলেগ গলেও নগ'লে, নগ'লেও নাই। আমি দুটা যাম আৰু। মানে মোৰ দুূৰ্গা পূজাটো বহুতেই ভাল লাগে। তোমাৰ দেৱালীতকেও বেছি মানে এইটো
মোৰ কলকাতাৰ পূজাত টো মোৰ চাবলে মন, বহুত, বহুত শুনি থাকো। বহুত ভাল লাগে বোলে কিন্তু যায় আৰু উম।
আৰু ইমান
যাব লাগিব আৰু যেতিয়া যাব দিব অকণমান ডাঙৰ হম। উম, তাৰপিছত
অকণমান ডাঙৰ হলেও তোমাক যাব নিদিব।
নাই, নাই পইচা ভালকে সেয়া হলে দিব। চাগে আৰু অকমান এতিয়াও, যদিও হৈছে বাইশ বছৰ, তথাপিও সৰু আৰু আৰু দুবছৰ মান যাব লাগিব চাগে আৰু।
আৰু অ, পঁচিশ ছাব্বিশ মান হলে এনেকে পাৰি আৰু যাবৰ কাৰণে। মানে তেতিয়া অলপমান আৰু তোমাৰ ডাঙৰ হোৱা বুলি ভাবি ব তেতিয়াতো আৰু। এনেকে ক'ব লাগিব আৰু বিয়াৰ পিছত আৰু ক'ত যাব পাৰিম নোৱাৰিম লগৰ লগত এতিয়া যাব লাগিব। এনেকে কব লাগিব, তেতিয়া দিবও পাৰে। মানে লগৰ লগত ভাল লাগে বাৰু। সেই লগতো ভাল লাগে কিন্তু মানে লগৰ লগত যোৱাটো আৰু মজাই বেলেগ। আৰু আমাৰ স্কুলৰ লগৰবোৰক এনেকে লগ ধৰিলে সিহঁত, টো যদি যায়। ইমান যে ভাল লাগিব।
উম, হম, সেইটো সময়ে নাই। সময়ে নাই চব বেলেগ, বেলেগ আৰু।
পাইছো চবে কিছুমানে পঢ়ি আছে। কিছুমানে আৰু তোমাৰ অ, কাম কৰি আছে। কিছুমানে আৰু এনে আছে। সেইয়াই আৰু। হ'লেও মানে কাৰো, কাৰো বেলেগৰ কাৰণে সময় নাই। সব নিজৰ লগত ব্যস্ত হৈ আছে এতিয়া।
উম।
সেইকাৰণে আমি এতিয়া সময় উওলাই কিনে এনে।
যাব লাগিব আৰু তাকে। ওচৰত, ওচৰে দূৰত নোৱাৰিলে ওচৰতে যাম আৰু।
ঠিকে কৈছা।
উম। দেৰিও হ'ল, দশটা কিমান হ'ল দশটা ষোল্ল হৈয়ে গ'ল।
উ অ, এতিয়া আৰু হে কৰিব আছেই।
কি, কি কৈছা?
আৰু কালি যাবৰে হ'ব এতিয়া।
তাকেইটো দশটা ষোল্লহল যাবৰে হল। যাবই হ'ব।
দিয়া নহ'লে ৰাখিছোঁ কালি কথা পাতিম দিয়া।
ঠিকআছে।
উ'ম।